হেল্ল'?
অ' শুনিছো, তুমি শুনিছা নে?
শুনিছো শুনিছো।
হেল্ল'।
কি কি অ' শুনিছানে, মই এনেই আছো বা তুমি?
হে, কি কৰি আছা বাৰু?
এনেই আছো ৰবা, তুমি?
মই এনে আছো, তোমাৰ নেটটো পুৰা একদম আটকি আটকি আহি আছে, তোমাৰ নেটৱৰ প্ৰব্লেম দি আছে।
হয় হয় ইয়াতে নেটৱৰ্কৰো প্ৰব্লেম, আৱাজ পাই আছা নেকি, বে বেকগ্ৰাউণ্ডত কিবা আৱাজ পাই আছা?
কি আছে।
আটকি আছে নেকি, এতিয়াও আটকি আছে?
শুনা পাই আছা নে মোৰ?
হয় হয় শুনা পাইছো তুমি শুনা পাইছা, হেল্ল'?
অ তোমাৰ, অ এতিয়া আহিছে আটকি আছে অলপ।
এতিয়া হেল্ল' হেল্ল' শুনা পাইছা?
ভাত খালা?
ভাত খালো ৰবা, তুমি খালা?
অ খালো। কিহৰ লগত খালা আজি?
এ তোমাৰ ইয়াৰ লগত খালো, কি কয় এ এই মাছৰ লগত খালো ৰবা মাছৰ লগত।
হয় নেকি, অ।
অ'।
মাছৰ লগত খালা, মইতো তেনেকোৱা মাছ তাছ, মই মাছ তাছ বনোৱা নাই বাৰু।
কিহেদি?
আলু ভাজি বনালো, আলু ভাজি ভাত লগত খালো আৰু উম এই বনোৱা নাই তেনেকুৱা। অনলাইন খাও অৰ্ডাৰ কৰি খাম বুলি ভাবিছিলোঁ, আকৌ এ অনলাইন অড- ৰ্ডাৰ কৰাত চিকি আলু ভাজিয়ে কৰিলো।
বেকগ্ৰাউণ্ডত তুমি কিবা মোৰ চাউণ্ড পাইছা নেকি?
তোমাৰ মানে ভইচ টো আতকি আছে, তেনেকুৱা চাউণ্ডটো পোৱা নাই তোমাৰ ভইচ
অ, এই নেটৰ ডিষ্টাব দি আছে অলপ ৰবা।
অ।
এতিয়া পাইছা না?
এতিয়াতো ঠিকেই পাই আছো কোৱা।
বেকগ্ৰাউণ্ডত আৱাজ পোৱা নাই তুমি?
নাই নাই।
অ ঠিক আছে বা-
অলপ অলপ আহি আছে একে টেংটো। অ, মই তোমাৰ ক'লো নহয় আলু ভাজি আলু ভাজি লগতে খালো। অ গেছ
বাকী এ আজি অলপ আজি অলপ এ বৰষুণ দিয়াতে ওলাই গৈছিলো তাকে ভিজি আহিলো অলপ
ক'ত গৈছিলে ইমান বৰষুণত?
এ বৰষুণ মানে অলপ টাইম আগত বৰষুণ কমিছিল ন অলপমান চাৰে এটামান বজাত
অহ অহ অহ
বৰষুণ কমিছিল তেতিয়া ওলাই গলো অলপ লগৰ এটাৰ লগত এ ভিজিয়ে ভিজিয়ে আহিল গোটেই গালিও খালোঁ ঘ ঘৰত আহি গালিও খালোঁ অলপ চলপ
অ ঠাণ্ডা হৈছে আজি অলপ লেপ লৈকে শুই আছো মই
অ লেপ মানে মোৰ চাগে গা বেয়াই হ'ব ভিজি দিলো ন গোটেই
এ ধুনীয়া টোপনি আহে
উম বৰ্তমানলৈ একো হোৱা নাই বাৰু অলপ কাহ উঠি আছে কেনেকুৱা
নাই নেকি মইতো জিকিয়ে যাম অহ পানীত জিকিবলে ভাল হে লাগে
অ আজি-কালি আজি মানে লাগাৰ চাই বেছি জিকি জিকি দিলো যি বৰষুণ দিলে সেইটো টাইমত
হয় নেকি
পুৰা একদম কালুৱা এটাই জিকিছে উ
অহ
হয় মই বাৰু তেনেকুৱা জিকা নাই সেইদিনা জিকিলো অলপ এইটোয়ে আৰু তাৰ পিছত জিকা নাই গৰম ঠাণ্ডা হৈছে মানুহ বেমাৰ পৰিব জানানে
উম উম গৰম ঠাণ্ডা ৱেডাৰত মানুহ বেমাৰ পৰিবই
অ এতিয়া মানুহৰ হাগা হয় কিছুমান কিবা হয়
হয় হয় আৰু বেমাৰৰ ষ্টাৰ্টিংটোয়ে চৰ্দিৰ পৰা লাগে মোৰতো চৰ্দিৰ পৰাই লাগে বেমাৰৰ ষ্টাৰ্টিং
হয় নেকি?
উম তোমাৰো চাগে লাগে চাগে তোমাৰো মই পাই আছো তুমি চাগে নাকেদি ক কথা পাতি আছে চাগে
অ নাকটো বন্ধ হৈ গৈছে। চৰ্দি লাগিব ধৰিলে মোৰো। কি কৰিবা চৰ্দি আৰু
অ শুনা পাইছে নে হেল্ল'
অ শুনা পাই আছো কোৱা কোৱা।
অ মানে কৈ আছিলো যে লাহে লাহ তো গৰমৰ দিন বোৰ যাই আছে ন এতিয়া
অ
গৰমৰ দিনবোৰই আছে ঠাণ্ডা আহি আছে অ অ লম্বা থাকে আৰু ঠাণ্ডাৰ দিনটো ছুটি থাকে গৰমৰ দিনটো যাবই নোখোজে ঠাণ্ডাৰ দিনটো পতক
অহ অ ৰাতি হৈয়ে যায় অলপ সময়তে।
উম, উম, পটককে গুচি যায় আৰু ঠাণ্ডাটো পটক মানে যিমান ঠাণ্ডা পৰিব লাগে, ইয়াতেটো ইমান ঠাণ্ডা নকৰে। গৰমত যিমান গৰম পৰে ঠাণ্ডাও ইমানে, ইমান পৰিব লাগে। মানে গাঁও অঞ্চলবোৰত ঠাণ্ডা বেছি এতিয়া নপৰে, এতিয়া নপৰে গৰম চহৰ অঞ্চলত।
হয়, হয়।
সেনেকুৱাই মানে।
হয়, ঠিকেই ক'লা অ', এনে মই এতিয়া বাৰু লেপ লৈকে এনেকে অৰিকে শুবলৈ চেষ্টা কৰিলোঁ। গৰম লাগে লেপ পেলাই দিও ঠাণ্ডা লাগে, তোমাৰ কিনো কৰিম এনেকুৱা লাগি আছে।
উম, তাকেতো এ-এক কাম কৰা তুমি ফেনটো বন্ধ কৰি কিনে শুই যোৱা।
ফেনটো বন্ধ কৰিলে আকৌ শুবই নোৱাৰিম।
উম, গৰম লাগে। ফেন টো কমাই কেনে শুই যোৱা অলপমান মানে দুই তিনি মানত দি কেনে শুই যোৱা। তেনেকুৱা টাইপ কৰিব ল'ব লাগে। মানে মোক -মোক-মোক হয়। মোক যদি লেপ পৰিলে গৰম লাগে বা লেপ এ, ইয়াৰ ল কৰিলে ঠাণ্ডা লাগে, তেনেকুৱ মই ফেন হয়, ফেন টো বন্ধ দিওঁ নহ'লে ফেনটো একত চলাই দিওঁ। যাতে ঠাণ্ডাও লাগি থাকক, গৰমো লাগি থাকক তেনেকুৱা। বাকী কালি ক'তবা যাবানে?
বাকী কালি বাকী অ', কালি শ্বিলং যাম বুলি ভাবিছোঁ। আজি দুটা ৰেংকটো অৰ্ডাৰ কৰিলোঁ। যাবৰ কাৰণে, চাওঁ কি হয়।
ক'ৰ, ক'ৰ পৰা অৰ্ডাৰ কৰিলা ব্লিংকি?
মিনিটৰ পৰা।
অ', ফ্লিপকাৰ্ট মিষ্টৰ পৰা।
অ'।
মানে অনলাইন বস্তুটো তুমি মানে কিনা, মানে লোৱা মানে!
অনলাইন বেছিকৈ লোৱা যায়, অফলাইনতছে।
আমাৰ যথেষ্ট টাইম বছাই।
হয়।
যথেষ্ট টাইম
তোমাৰ মোৰ ৰেংকোত যথেষ্ট টাইম বচাই আৰু যি লাগে পটককে আনি দিয়ে আৰু। এতিয়া অলপ আগত লৈ আহিলোঁ, মটলব অৰ্ডাৰ দিছিলোঁ দুটা। দচ মিনিটত
হয়।
আৰু কেইটামান সময়ত আহি পাইছোঁ। তোমাৰ এটা ছয়সুখী এটা ছয়শকে ল'ল, ভাল কোৱালিটিৰ হৈছে ছয়শ।
কোনটো ক- কোম্পনী লৈছা? যে কোৱা
কিবা জিল, নাই বামে। কিবা জীল কোম্পানী। ভালে কোম্পানীৰে জিল লং টাইমৰ হয়।
উম উম, মানে ছয়শ টকা হি- চাপে ৰে-ৰেইনকটটো থিকে, ৰেনকটটো এনে ন- সমল তেনেকুৱা তিনিশতে পাই যায়। উম, তেনেকুৱাই।
অলপ ভাল লৈছোঁ আৰু।
যোৱা বছৰ-
তাকে, মইও- সান্‌ডে চাওঁ, কালি ক'তবা মানে- চুইম এই গৰমৰ পৰা কাৰণে প্লেন মানে, চুইমিং কৰিব যোৱা- প্লেন বনাইছিলোঁ। ই' আজি চাওঁ ঠাণ্ডাই পৰি গ'ল চোন। প্লেনে কেনচেল কৰিব লাগিবচোন। বেলেগ কতবা প্লেন বনাব লাগিব চাগে? মুঠতে কালি আৰু সান্‌ডে বুলি ক'ব ফুৰিব যামেই আৰু। তেনেকুৱাই।
অহ, এইয়াই।
সান্‌ডে তোমাৰ ফুৰিও ভাল লাগে নহয়।
অ'।
তাকতো, এতিয়া প্লে-প্লেনটোতো আছিল চুইমিং কৰা প্লেন, ৰি-ৰিচৰ্টটোত যায় কেনে। এতিয়াতো কেন- চেলে কৰিব লাগিব চাগে। কালি ৰাতিপুৱালৈ যদি ৰ'দ নুঠে।
অহ।
আৰু ইমান ঠাণ্ডাত গাওঁ ধুলে তোমাৰ বেমাৰ হৈ যাব। তাৰ চাইমান নোযোৱাই ভাল।
অ' সেইটোও হয়। এ' পানীত নামিব নালাগে হে এনু- ৱা গৰম। গৰমত মানে- পানীত নামিলে আৰু তোমাৰ ঠাণ্ডা হয় যে। ম' গাটো আৰু গৰম হৈ থাকে ন'। তাৰ পিছত আৰু বেমাৰ পৰি যায়।
বেমাৰ হৈ যায়, বেমাৰ হৈ যায়। এ' তাকে, কতবা ফুৰিবই যাম চাগে। পাহাৰীয়া চাইডে অলপ। মানে, মেঘালয় চাইডে যাম চাগে আমিও কালি। নাই। ঠিক নাই, হেৰি - এতিয়া বতৰটোৰ ওপৰত কথা। কালি যদি বতৰটো ভাল কৰে চ' প্লেনটো এইটোৱে থাকিব। ৰাতিপুৱা যদি পুৰা ৰ'দ দিয়ে। ৰাতিপুৱা- উথিও যদি ৰ'দ দেখা পাওঁ। চ' প্লেনটো এতিয়া তাই- সেইটোৱে থাকিব। নহ'লে আৰু প্লেন বদলাব লাগিব আৰু।
হয় অভদ্ৰবোৰ থাকিবই।
এনেই মানে বতৰৰ মানে বত - বতৰৰ মানে মহি মা এনে। কালি প্লেনটো বনালোঁ। কালি আজিয়ে বৰষুণ দিব লাগে নে? এইকৈদিন বৰষুণে নাই। দে। খং উঠি যায় কেতিয়াবা।
তোমাৰ ভইচটো পুৰা আটকি আছে।
এতিয়া শুনিছা? হেল-
অহ, শুনিছোঁ।
তাকেই, চাওঁ কি বা হয়। বতৰটোৰ ওপৰত কথা ঠিক আছে বাৰু তোমাৰ লগত কথা পাতি যথেষ্ট ভাল লাগিল হা
অ অ তোমাৰ লগতো ভাল লাগিল দিয়া ধন্যবাদ। অহ শুনিছোঁ দিয়া পাতিম আহ